শুনিছোঁ। কোৱা
তোমাৰ অ', কি কৰি আছা?
মই এনেই আছোঁ ৰ'বা। তুমি?
ময়ো এনেই আছো ৰবা। ভাবিলো কিনো কৰোঁ, সেইকাৰণে ফোন এটা কৰিলো আজি, খবৰটো ল'ব কাৰণে।
মোৰো ভালেই ৰবা। মই মানে ভাবিলো যে আজি আমি প্ৰদূষণৰ ওপ বিষয়ে কথা পাতো নেকি!
হয়, ভালে ভাবিলাচোন বিষয়টো একদম!
হয়, মানে তুমিতো গম পাইছাই আজিকালি আৰু কিমান বৰ্তমান যুগত প্ৰদূষণৰ কিমান ডাঙৰ সমস্যা! মানে ইয়াৰ ফলত আমাৰ মানুহ, চৰাই চিৰিকতি, উদ্ভিদ গছ গছনি, সমগ্ৰ পৰিৱেশে ক্ষতিগ্ৰস্ত হৈছে দিয়াচোন, গতিকে আমি আজি প্ৰদূষণৰ ওপৰত কথা পাতিলে হয়তো আমাৰো লাভ হ'ব আৰু আমি প্ৰকৃতিৰো সহায় কৰিব পাৰিম।
অ, তুমি ঠিকে কৈছা। যেতিয়া বায়ু, পানী, মাটি বা শব্দ স্বাভাৱিক গুণ নষ্ট হয়, আৰু জীৱ জগতৰ বাবে ক্ষত তিগ্ৰস্ত হৈ পৰে। আহ তেতিয়া তাক প্ৰদূৰ্ষণ বোলা হয়। তুমিতো জানাই ন এইটো কথা!
হয়, হয়, তুমি ঠিকেই কৈছা। আচলতে প্ৰদূষণ বিভিন্ন ধৰণ ণৰ হ'ব পাৰে দিয়াচোন, যেনেকে ধৰা বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ পানী প্ৰদূষণ, শব্দ প্ৰদূষণ ইত্যাদি নানানটা আমাৰ মানে প্ৰদূষণ আছে, আচ্ছা প্ৰ বায়ু প্ৰদূষণ কেনেকৈ হয় তুমি গম
এ যান বাহনৰ ধোৱা, কল কাৰখানাৰ নিৰ্গত গেছ আ বনজুই কয়লা আৰু পেট্ৰল ডিজেল জ্বলোৱাৰ ফলত বায়ু প্ৰদূষিত হয়।
হয়, হয়, তুমি ঠিকে কৈছা। আচলতে বায়ু প্ৰদূষণ তোমাৰ বায়ু প্ৰদূষণৰ ফলত মানুহৰ বহুত তো আজিকালি সমস্যা হৈছে ন ৰোগ হৈছে যেনে মানুহৰ আ, উশাহ নিশাহ লওঁতে প্ৰব্লেম হৈছে, হাপানী, ফুচ চৰ সমস্যা, হৃদৰোগ আদি বহুতো ধৰণৰ সমস্যা বৃদ্ধি পায়। বায়ু প্ৰদূষণৰ কাৰণে। আৰু তদুপৰি এইবোৰ আজি কালি মানে নলা, নলা নৰ্দমা হ‌ওক, কল কাৰখানাৰ পৰা যিবোৰ বেয়া গেছ নিৰ্গত হয়, এ সেইবোৰৰ কাৰণেও আমাৰ মানে বায়ু প্ৰদূষ বায়ু খিনি বহুত বহুত বেয়াকৈ প্ৰদূষিত হৈছে।
হয় তুমি এইটোতো ঠিকে কৈছা, আৰু ইফালে আমাৰ আ পানী প্ৰদূষণো হয়, যেনে অ, কল কাৰখানাৰ বৰ্জ প্লাষ্টিক, নলা নৰ্দমাৰ পানী আৰু ৰাসায়নিক পদাৰ ৰাসায়নিক পদাৰ্থৰ নদী বিল আৰু পেলোৱাৰ ফলত পানী প্ৰদূষণ হয়।
হয়, হয়, তুমি একেবাৰে ঠিকেই কৈছা আচলতে পানীৰ পানী প্ৰদূষণৰ কাৰণে আজিকালি মানুহৰ ডায়েৰিয়া, টাইফইড, কলেৰা জণ্ডিচ আদি বিভিন্ন ৰোগ মানে হৈছে। আৰু তাইৰ লগতে পানী প্ৰদূৰষণৰ কাৰণে জলজৰ পানীৰো বহুত প্ৰভাৱ পৰে দিয়াচোন। মাছ, কাছ, ডলফিন ইত্যাদি জলজ পানী কাছ।
হয়, এইটোতো ঠিকেই কাৰণ আমাৰ নদীবোৰত যেতিয়া পানী বিলাক প্ৰদূ ষণ হৈ আহ' মানে বেয়া হৈ যায় নষ্ট হৈ যায়। তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মাছ যেনে মাছ, কাছ মাছ, কাছ সকলোবোৰ বেমাৰত পৰি আছে আৰু সেইবিলাকৰ মৃত্যুও হয়।
হয় হয়, ঠিকে কৈছা। আচলতে আজিকালি পানীটো পানী তাৰ লগতে মাটিও প্ৰদূষিত হৈছে। ধৰা আজিকালি আমি কৃষি ক্ষেত্ৰত যিবোৰ অত্যাধিক ৰাসায়নিক সাৰ ব্যয়ৱহাৰ কৰা হয়- কীটনাশক ব্যৱহাৰ কৰা হয় আৰু প্লাষ্টিক আৱৰ্জনা এইবোৰ ব্যৱহাৰ কৰা হয়। তাৰ ফলত মাটিখিনি প্ৰদূষিত হৈ পৰে। বিশেষকৈ প্লাষ্টিক প্লাষ্টিক আমি বৰ্জন কৰিব লাগে কাৰণ প্লাষ্টিকটো পচি নাযায় আৰু তাৰ ফলত মা মাটিৰ তলত ই বছৰ বছৰ ধৰি থাকি কিনে মাটি খিনি প্ৰদূষিত কৰে। তাৰ ফলত গছ-গছনি নহয়, মাটিখিনিৰ উৰ্বৰতা হ্ৰাস পায়, নহয় জানোঁ।
হয়, সেইকাৰণে আমাৰ মানুহ বিলাকে প্লাষ্টিকৰ প্লাষ্টিক ব্যৱহাৰৰ সলনি কাগজৰ বেগ আৰু এনেকুৱা ধৰণৰ বেগ ব্যৱহাৰ কৰিব লাগে যোনবিলাক আমি ধৰা জ্বলাই পেলাব পাৰো বা আমি আৰু ব্যৱহাৰ কৰিব পাৰো। কিন্তু প্লাষ্টিকটো এতিয়া জ্বলাবও নোৱাৰি জ্বলালে আমাৰ আৰু বায়ু প্ৰদূষনো হয়। ভালে
হয় হয়, তুমি ঠিকে কৈছা, আচলতে প্লাষ্টিক প্লাষ্টিক ব্যৱহাৰটো আমি এৰিবই লাগে। কাৰণ প্লাষ্টিকৰ কাৰণে বহুত খিনিয়ে প্ৰব্লেম হৈ আছে দিয়াচোন। গতিকে প্লা ষ্টিক আমি যিমান সোনকালে পাৰোঁ এৰিব লাগে। তাই লগত তুমি গমেই পাইছা আজিকালি শব্দ প্ৰদূষণ কিমান বাঢ়ি গৈছে। লগতে তোমাৰ এই যান-বাহনৰ হৰ্ণ, লাউড স্পীকাৰ, কল-কাৰখানাৰ, যন্ত্ৰ পাতি আৰু আতচবাজিত শব্দতো ক'বই নালাগে প্ৰদূষণ মানে বায়ু বায়ু বায়ু খিনিৰ লগতে শব্দটো কিমান প্ৰদূ্ষণ কৰিছে নহয় জানো।
হয়, তুমি ঠিকে কৈছা, আমাৰ মানুহ বিলাকে নিজৰ সুবিধাৰ কাৰণে মানে আমাৰ পৰিৱেশ বোৰ প্ৰদূৰষন কৰি আছে আৰু।
হয় হয়, তুমি ঠিকে কৈছা, মানুহখিনিৰ কাৰণে আচলতে মানে আমি উ, আমাৰ বায়ু প্ৰদূষণ মানে পৰিৱেশ গোটেইখিনি প্ৰকৃতি প্ৰদূষিত হৈ গৈছে।
হয়, তুমি ঠিকে কৈছা একেবাৰে, আমি মানুহ বিলাক এতিয়া আমি যদি নিজে সচে তন হওঁ বা আমি নিজে যদি বুজি পাওঁ তেতিয়া আমি এইবিলাকৰ পৰা দূৰ হ'ব পাৰো দিয়াচোন। কিন্তু আমি এজন দুজন মানুহে বুজিলেতো নহ'ব ন সকলো মানুহে বুজি পাব লাগিব।
হয় হয়, তুমি ঠিকে কৈছা, এজন দুজনে বুজিলো কি হ'ব, আমি এজন দুজনেটো গোটেই পৃথিৱীখনক বুজাব নোৱাৰিম ন। গতিকে এজন দুজনে বুজি একো লাভ নাই।
হয়, সেইটো কথা, মানুহবোৰে নিজে একো এটা বুজি না পায়।
হয় হয় তাকে ঠিকেই কৈছে। আচলতে পৰিৱেশ আমি- প্ৰদূষন অ কেনেকে ৰখাব লাগে? এইটোৰ দিশত- আচলতে মানুহে বা আমি আ নিজেও সতৰ্ক হব লাগে আৰু আনকো- মানে সতৰ্ক কৰিবলৈ চেষ্টা কৰিব লাগে। নহয় জানো?
হয় এইটো তুমি ঠিকে কৈছা। এনেকে আমি হয় অ আমি গা- যান বাহনৰ পৰা ওলোৱা ধোৱাই আহ ওলাৱা ধোৱাই আমাৰ বায়ু প্ৰদূ- খন কৰা যান বাহনৰ পৰা যোনবিলাক- হৰণৰ শব্দ সেইবিলাকে শব্দ প্ৰদূশন কৰে এচ এ- এজন মানুহে ধৰা বিভিন্ন ধৰণৰ আমাৰ বায়ু প্ৰদূষণ কৰি আছে। ত এতিয়া ম উ বেলেগ- কৰ সেই নহয় আমি মানুহে বুজিব লাগিব। আৰু আমি- খাই গছ গছনি কটা এইবিলাকৰ কাৰণে কিমান বায়ু প্ৰদূৰন হৈ আছে।
হয় হয় তুমি ঠিকেই কৈছা। আচলতে আ আমি আমি যিখিনি পদক্ষেপ ল'ব লাগে আমিতো ল'বই লাগে, লগতে- চৰকাৰৰ ভূমিকাও ইয়াত বহুত গুৰুত্বপূৰ্ণ। কাৰণ চৰকাৰে কঠোৰ পৰিবেশ আইন প্ৰয়োগ কৰিলে প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ কৰিব পাৰিব। কাৰণ চাবা যেতিয়া চৰকাৰে কঠোৰ হব পৰিবেশৰ কাৰণে তেওঁলোকে কঠোৰ হব- এতিয়া কি হব যে, কল কাৰখানা বা ডাঙৰ ডাঙৰ উদ্যোগৰ মালিক সকলে- বা কৰ্মচাৰী সকলে ভয় খাব। সেই আইনৰ মানে অ বিপক্ষে যাব কাৰণে। গতিকে তেতিয়া তোমাৰ- অলপ হলেও সহায় হ'ব আমাৰ পৰিৱেশ মানে প্ৰদূষণৰ পৰা মুক্ত কৰিবৰ কাৰণে দেচোন-
হয় এইটোতো ঠিকেই আৰু লগতে মই এটা কথা ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীস- সকলো বিদ্যালয় মহাবিদ্যালয় এইবিলাক- পৰিৱেশৰ ওপৰত এটা পাঠ আহ দিব লাগে যাতে আমাৰ ল'ৰা- ছোৱালীবিলাকে সৰুৰে পৰা শিকিব পাৰে যে কেনেদৰে আমি- পৰিৱেশ আমাৰ পৰিষ্কাৰ কৰি ৰাখিব পাৰো? কেনেকে আমি প্ৰদূষণৰ পৰা- দূৰ ৰাখিব পাৰো? নহলে বা যদি আমি তেওঁওলোকক নিশিকা নিশিকাও এ নতুন প্ৰজন্মইনো- কেনেকৈ জানিব? তো সিহঁতক শিকোৱা দায়িত্বও চৰকাৰৰ। কাৰণ এতিয়া চৰ- কাৰে যদি এ এনেকুৱা বি- বিদ্যালয় মহাবিদ্যালয় সকলোতে এটা পাঠ দিয়ে এনে পৰিৱেশৰ ওপৰত, তেতিয়া তেওঁলোকে হি- কিবও পাৰিব আৰু বুজিবও পাৰিব দিয়াচোন। যেনেকে- আহ বৃক্ষ ৰোপনৰ ওপতে হওক বা পৰিৱেশ শিক্ষাৰ- ওপৰতে হওক এনেধ নে আহ কাৰ্যসূচী বিলাক দিব লাগে আৰু।
হয় হয় তুমি ঠিকেই কৈছে। আচলতে অ পৰিৱেশ শিক্ষা বৃক্ষৰোপন কাৰ্যসূচী- আৰু সচেতনামূলক সভাৰ জৰিয়তে, মানে আমি শিক্ষাৰ্থী সকলক বা- আমাৰ অনাগত ভৱিষ্যতক তাৰ মানে উদ্বুদ্ধ কৰিব পাৰো। মানে তেওঁলোকক বুজাব- মানে সকিয় দিব পাৰো। আৰু লগতে যদি আজি আমি আজিৰ পৰাই সচেতন নহওঁ- তেন্তে ভৱিষ্যতে কিমান ডাঙৰ আমি সংক সংকেটত কৰিম? কাৰণ পৰিৱেশ অধিক দূষিত হব। এতিয়া যিমান বেয়া অৱস্থা তাতকে বেয়া অৱস্থা হব। আৰু প্ৰাকৃতিক সম্পদো হা- হ'ব দিয়াচোন মানৱ মানৱ জীৱন অধিক সংক সংকটত পৰি যাব তাৰমানে।
হয় আৰু অ লগতে পৰি পৰিষ্কাৰ পৰিচ্ছন্নত। বজাই ৰখা আৰ্জনাৰ যথা স্থানত পেলোৱা। পানী অচয় নকৰা আৰু গছ, ৰোপন কৰা আমাৰ দায়িত্ব দিয়াচোন এইবিলাক গোটেইবোৰ।
হয় হয় তুমি একেবাৰে ঠিকেই কছা। আচলতে পৰিৱেশৰ প্ৰতি সচেতন হোৱাাতটো আমাৰ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব। আৰু পৰিবেশটো আমি কেনেকৈ মানে ঠিক কৰি ৰাখিব লাগে সেইটো আমি জানিব লাগে যেনেকে গছ -গছনি ৰুব লাগে গছ -গছনি ৰুলে ধৰা। আমি বায়ুত কাৰ্বন -ডাই -অক্সাইড এৰি দিওঁ আৰু গছ গছনি আমাৰ বৃক্ষসকলে আমাক কি কয়। অ অক্সিজেন, দিয়ে গতিকে যেতি অক্সিজেনৰ মাত্ৰা বাঢ়ি যাব কাৰ্বন -ডাই -অক্সাইডৰ মাত্ৰা তেনেকে কমি যাব আৰু বায়ুত, এইবোৰ বেয়া গেছসমূহো, কমি যাব।
হয় সেই কাৰণে মোৰ আমি অ এয পা গছ, কাটি যদি কিবা কাৰণত আমি এজোপা গছ, কাটিব লগা হৈ যায়। যিমান পাৰো আমি গছ কাটিব নালাগে কিন্তু একদম যদি আহ লাগে আৰু সিনি টাইমত যদি আমি এজোপাও যদি গছ, কাটো। তেতিয়াহ'লে মোৰ মতে আমি পাঁচ ছয়জোপাালৈকে আমি গছ ৰোপন কৰিব লাগে সেই এজোপাৰ কাৰণে কাৰণ। এইটো আমাৰ বেলগৰ কাৰণে কৰি থকা নাই নহয় আমি মানুহবোৰে নিজৰ কাৰণে কৰি আছো কাৰণ গছ, নহ'লে আমি অক্সিজেনো, কৰ'ৰ পৰা পাম।
হয় হয় তুমি ঠিকেই কৈছা। কাৰণ অ এনেকুৱা সৰু সৰু পদক্ষেপৰ জৰিয়তেহে ডাঙৰ পৰিৱৰ্তন আনিব লাগ আনিব পাৰিম আমি একেবাৰে সঁচা। আৰু লগতে আমই আশা কৰো যে সকলোৱে পৰিৱেশ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিব আমিও আগবাঢ়ি যাম। আৰু প্ৰদূষণ মুুক্ত, পৰিৱেশেই সুস্থ আৰু সুখী জীৱনৰ আধাৰ গতিকে আমি যিমান সোনকালে পাৰো পৰিৱেশ প্ৰদূষণৰ, ওপৰত পৰিৱেশ সুৰক্ষ গুৰুত্ব দিব লাগে নহয় জানো
হয় হয় হয় এই তুমি একেবাৰে ঠিক কথাই কৈছা দিয়াচোন।
উম হম ঠিক আছে আজিও আমি এইখিনিতে মানে সামৰিছো ভাল লাগিল।
হয় ঠিক আছে দিয়া।
হয়, হয় ঠিক আছে।
অ ঠিক আছে।